উম।
অ'। চিপ্চ দিওঁ ৰ' অ', দিছো, সেই চিপ্চ দিওঁ ৰ এতিয়া।
কি চিপ্চখপা খাই এ।
মোক চাব মন গেছি মৰ।
মই খালে গেষ্টিক উঠে ৰে, নামানেই মোক আজি
মোৰ মানে ত'।
বাহিৰৰ বস্তু নাখাও না, ইমান মানে এইবোৰ চিপ্চ চিপ্চ আমি নাখাওঁ।
অ', মোৰ খোৱা যায় মোৰ বহুত খোৱা যায়। তাতে আৰু এই-এই তাতেও যেতিয়া আমি-আমি যাও যে সদায় ৰাতিপুৱা। তাতে তাতে গ'লেও খোৱা যায় কাৰণ তাতে মানে বা-বাকীবোৰ বস্তু মই খাব ঘৃণ কৰো বহুত। মোৰ ভাল নালাগে আৰু খাইও ভাল নালাগে।
মই একদম নোৱাৰো খাবা।
উম, মইও নোৱাৰো তই সেইটো কাৰণে সেয়ে খাই থাকো, চিপ্চ খাই থাকো। তোৰ উপাই নোহোৱা হৈছে।
অ'।
হুম। আজি ফুটবলো আছে, চাব লাগিব আজি ফুটবল।
চাৰি তই।
ৰাতি আছে মস্ত দিগদাৰ কালি আৰু যাব লাগিল তাতে। শুবও নোৱাৰিম আজি ভালকে। ভালে দিনতে শুই লৈছোঁ মজাকে। দিলো ৰ' অৰ্ডাৰ।
আৰু আমা হয়
এ, শুনা পোৱা নাই। ক
কি অ', অ। অ', কিবা মই চাই কিনে কৈ আছোঁ সেইখন ইণ্ডিয়ান, অ'। অ', লাগিব। মানে যোনখনত মই দেখালো, তাতে মানে ক'লে এঘৰতে আছে। গম পাইছোঁ এইটো বেলেগতকে মানে জোনেই লৈছিল তাৰ এটা হৈছে।
তপাচ, স্ক্ৰুৰি, তামে
অ', অ'।
অ', মই চাই কিনে কম। অ'। অ', অ'। অহ অ'। ঠিক আছে মই য-জনাম অ', অ'। বৰ জালা।
কি হ'লে?
মোৰ কিতাপ এখন লাগে মানে। এ, একযুৰি তাত আছে বোলে, সেইটো মানে বেলেগ আৰু জু বেলেগ বোলে কা-কাভাৰতো বোলে বেলেগ ভিতৰৰখিনি বোলে একে। এই বৰ জালা হৈছি দে।
অ', অ', কাভাৰ কাভাৰ মখা আজিকালি চবৰে বেলেগ বেলেগ হৈছে এতিয়া। ভিতৰৰখিনি একে কিন্তু। উম, এ মই যিটো কৈ আছিলোঁ, খোৱা বস্তুৰ সেইটো যে সাগৰৰ।
হা।
হেৰি মানে ধৰিছিলোঁ নাই। এ, এ, এচেছ মাৰি থৈ দিছিলোঁ। ত' তাৰে মই এই মা ত' দে খাব ল দাম কেইটা কিমান জানা? দাম কেইটা, ষ্টাৰ্টিং দাম জুচৰ জুচৰ হেই, ও-ওৱান অ, এক এক নং। জুচৰ সেচ তাৰপিছত বাকী খোৱা বস্তুবোৰ দাম, তিনি চাৰি নং।
তই মোক চে দিনা চিঠি ব হা।
ৰ' ৰ' ৰ'।
উম।
কিন্তু মানে আছে হ'লেও। দামটো, দিছোঁ দে চা। ভালেই হয়।
চাওঁ ৰ' মইয়ো তই বাহ। আত্ছা। অ' ঠিকে আছে, বেয়া নহয়।
উম, বেয়া নহয়।
একদম ভালকেও তয়ে মানে খ- বস্তু কপি আছ না? ভালকে ইমান চাব পাৰা নাই। উম। কোৱা দাম আছে।
আছে আছে বহুতে আছে দাম।
অ'। অ'।
হ
ইমান দামি দিও যাব নোৱাৰি দে। যিয়ে নহওক।
উম।
কোৱা? তাৰ ৰিফিল।
এতিয়া আৰু কি বা বনাই আছে? যে সেই খাম খোৱাৰ পিছত আহিছোঁ নেকি নে?
তিনটা বাজিল চোন অ' ভাতে খোৱা নাই।
অ' খাম আৰু লাহেকে খাম। চক পেইন নাই
অহ' লাহেকে
উম, মই উঠছোহে অলপ আগতে সেনকে এতিয়া খাব মন যোৱা নাই। কিন্তু ভোক লাগি আছে দেচোন। লাহে লাহে ভোক
উম, টাইম টেবুলত খাব লাগে সদায়
এই নহয় স্কুলৰ পৰা আহি পালি খিন্তি সময়তে খাওঁ না তই সেনেকে মানে সেনেকে অভ্যাস হৈ যায়। আমি খিন্তি সময়তে খাওঁ সদায়।
মই জল্দি আহোঁ তাৰ পৰা, মই এটা দুটা দেগ আৰি গাটো খাই পছনা নদা বুলি যাব লাগে ন দি কি যে ৰেষ্ট লাগে অলমান এনে মই জল্দি হ'ব যা ৰাতিপুৱা গৈ তাতে কি লাম এনে এনেই যাওঁ মই
অ মোৰতো এতিয়াহে আহি পাামগে এতিও নহয় অলপ দেৰি পিছে আৰু দহ মানত তিনিটা দ মানত আহিব ঘৰত তাৰ পিছত সেনেকে খোৱা যায় ভাল সদায়
অ মই মন্দিৰ থাকিব নোৱাৰো তাতো জানা কিবা লাগে একদম গা চা একদম নৰু থাকব অ
না এতিয়া কি কৰিম
উ ঐ এইখিনি যদি মানে এই চকলেট অ যদি শেষ নকৰো
অ
তেনেহলে কি গুচি যাব নেকি কালি মানে
অ ম গুচি যাব
কালি গুচি যাব
উম কালি অ কালি মানে ধ অ কৰিম দে মইটো আছো এনেই
অ মইো এনেই আছো মই মোৰ চাৰে পচটাত সে যাব লাগে তাতে
আহ আহ আহি পিনি কৰিম দে
অ চাৰে পাঁচটা হ'লি মই চাৰে ছয়িটা সাতটাৰে যাম তাৰপিছত টেনচন নাই
অ নাই নাই
উম এইখিনি আজি কৰিলো ৰ মোৰ এটা আছে খেলো
অ হ'বতে কৰিম
উম কন চন নাৱনাল
উম আজি কিহাৰ কিহাৰ আছে আজি চাৰে নটাত ছাব লাগিব
হুহুম
আছে ফুটবল
তোৰ ঠিক হ'ল না।
কি নাই- নাই নহয়। হৈ গ'ল চেছ চব।
হয় নেকি কথা নাপাত এতিয়া। এতিয়াও নেদে
দিয়ে।
তইও নেদ।
উম।
এ বাদদে এইবোৰ আৰু।
ভাল বুলি ভাবছিলো ভাল বুলি, নিজৰ লগতে, নিজৰ লগত বেছি। ঠিকেই আছে, কিন্তু নিজৰ লগত বেছি সেনকে আৰু পাৰি নেকি আৰু। একে মানে একেলগে যিমান সেইটো আগতে ভাবব লাগিছ চিল ন, যে সেনেকে যদি মানে মোৰ কথাই যদি অকল ভাবি থাকু তে সেনেকে কেনেকে হ'ব, ত' সেনেকে নাভাবি কিনে আহি গৈ চিলে চ', এতিয়া আৰু এনেকা কৰিছে। পাগলটো।
পাগল নিকি বেলেগৰ ন।
পাগলেই-পাগলেই, একদম চৰ দিব মন যায় মোৰ
দিবই লাগিছিল, মইতো দিলোৱে হয়।
দিব লাগছিল কিন্তু।
উম। ব্লক মাৰলি নেকি এতিয়া।
নাই ম নাই মাৰা।
এনেই আছে।
অঁ এনে।
ঠিকে আছে দে ভাল
ভাল নালগে আৰু সেইবোৰ। ফালতু দে ধেই।
উম।
ক'ত যাম। আমি ভাল বুলি ভাবিছিলোঁ। বৌৱেৰক কাটি থৈয় গেল
এই ৰহ না দে
এই যে সৰু সৰু বকছ যে। কাপোৰ যে পায়, তই যে কাপোৰ কিনিছ্ তা
অ' - অ' সৰু ব অ'।
তাতে- তাতে ছেল চলি আছে। এটা কিনলি এটা ফ্ৰী।
হা - হা, সৰু হক বুলি।
উপায় নাই না।
অ'।
তাতে- তাতে ছেল চলি আছে।
অ'।
কিন্তু ভাল নাই একো। ভাল লাগা নাই।
অ'।
আৰু যোনকেইটা আছে, সেইকেইটাৰ মানে সেই নাই অ'- কি বুলি কয়, হাত কেইখান নাই, হাত-চাত নাই, হাত নোহোৱা চব।
ক'বা আমাৰ আৰু হাত নোহোৱা পিন্ধিলে আৰু।
অ' তাকেইেতো।
উম।
চব হাত নোহোৱা আছে।
মই দিছো ৰ এটা সেই দিছোঁ। আৰু এটা হেই দিছোঁ। চাৰত দিছোঁ।
হা।
কালিয়ে দিলো মই সেইকাৰণেতো নাই বুলি কৈছো মই অনলাইনহে ইমান দিলো নহয়।
উম হম।
অ' দি দিলোঁ আৰু।
মই কিনিম ৰ ইতিয়া নিকিনো পত্নী ভালকে পাই লওঁ। পালে দিম।
মই ভাবছিলো এইটো কিন্তু মোৰ মানে গাৰ মানে খূৰতিটো ন কমিল।
উম, উম, উম, উম,
মোক ইমান গালি দিয়ে অলপমান পইচা জমাব লাগ এ জমাব লাগে বলে হেই জমাই কি কৰিম? যিখিনি লাগে মোৰ নিজৰ লাগতিয়াল বা যি লাগে ন লম ন নেও জমা মই জমাও কিয় কাৰণে জমাও সটো কাৰণে জমাও মই যি নাই মই ল'ম।
উম মই জমা কৰি আছো পিছৰ লকে লাগিব বুলি কিন্তু ইমানো হোৱা নাই দেচোন ছয়শ মান হৈছে।
উম মইতো এতিয়া এক একোৱেই নাই।
কছো
নহ
কিনাতে যায় ন সেইটো! ণ মানে লাগতিয়াল কিনা সেইটো কাৰণে হ অঁ সেইটো কাৰণে যায়।
গণতন্ত্ৰ হৈ যজিক
হম হম!
উম উম হম হম হয় স্বাধীন স্বাধীন নে স্বাধীনত।
স্বাদ স্বাধীনতা।
স্বাধীনতা স্বাধীনতা মহিলা ন মা
এইটোৱে কৰিম হা তাৰপাছত আৰু মই খাব যাও অ তই কৰি ল তোৰ কেইটাত আ ছে
মোৰ আৰু এটা এটা পিছে আৰু আহিব আৰু নতুনকে
আহিব
অ আৰু নতুনকে আহিবতো পাচটা
হয় নেকি তই এতিয়া কেইটা হৈছে?
চেধ্য হ'ল নেকি আৰু এটা বাচি থাকিব তই তো জাবি খাবা
কেইটা হৈছে।
উম, আহ অহ ' চ চৌবিশ হব। চব্বিছ
চৌবিছ চৌবিছ নকবি এ এক দুই কে
অহ ', দুই আৰু চাৰি তই বহি নখ লাগি
অহ ', দুই আৰু চাৰি মই মানত বুজি নাপাওঁ। ত' আহ, ঠিক আছে।